কৈ থাকা অ কৈ থাকা শুনি আছোঁ মই অ শুনি আছোঁ হেল্ল' অ শুনি আছো কোৱাচোন কিহৰ ওপৰত কবা কব জা
কথা পাতো ন য দ
হয় হয় অ সৰু মানুহ ফ
আপ
অম কৰি ভাল পায় নে নাপায় ভ্ৰমণ কৰি
জানিপুৰত আছে ত শিক্ষামূলক শিক্ষা শিক্ষামূলক ভ্ৰমণ আছে ত' আহ ধৰ্মীয় ধৰ্মীয় ভ্ৰমণ আছে আৰু প্ৰাকৃতিক দৃশ্য চাবৰ কাৰণে মানুহে বহুত আহ ভ্ৰমণ কৰে তনি একণ কণ অ কোন কোন ওপৰত মানে বিষয়ৰ ওপৰত ভ্ৰমণ কৰিলে
মই বিষয়ৰ পৰা কৰিলে ধৰ্মৰ পৰা আৰু হ'ল প্ৰাকৃতিৰ ওপৰত এই দুটা মানে মোৰ ভাল লাগে তোমাৰ
কত এ প্ৰাকৃতিক দৃশ্য তকা জেগাত না চ আহ চহৰীয়া অঞ্চলত ভ্ৰমণ কৰি ভাল লাগে
মোক প্ৰাকৃতিক দৃশ্য এনেকুৱা মানে গছ গছতে চৰাই চিৰিকটি থকাই এনেকুৱা ভাল লাগে। উ
এটা নিৰ্জন নিৰ্জন ঠাইত ন!
অ' ঠাইত গাড়ী মটৰ
মানে পাহাৰীয়া অঞ্চলসমূহত বেছিকৈ ভাল লাগে।
বেছি ভাল লাগে। তেনেকৈ ভ্ৰমণ ভ্ৰমণ কৰোঁ।
নে ভ্ৰমণৰ ভ্ৰমণৰ ফলৰ আমি বহুত অ বহুত অভিজ্ঞতা। কৰিব পাৰো হয় ঠাই ঠাই বিশেষে মানুহৰ তাৰ ব্যৱহাৰ মানুহৰ ৰীতি নীতি মানুহৰ পিন্ধন উৰন সেইবিলাকৰ কথা বতৰা সেইবিলাকৰ ওপৰত আমি জানিব পাৰোঁ। হয় সেইকাৰণে মই জান মই ভাবো অ ভ্ৰমণমূলক কামসমূহৰ নিশ্চয় নি বেয়া নহয় বহুত আৰু সকলোকে সেইটয়ে মই আহ উপদেশ আহ যে অ উপদেশ দিম যে সকলোৱে পাৰিলে বস ওচৰত এবাৰ হলেও প্ৰমণ ঘৰক নিজৰ ভাল লগা জেগাত কোনোবা চহৰীয়া অঞ্চল ভাল পায় কোনোবাই এ পাহাৰীয়া অঞ্চল ল ভাল পায়
প পাহাৰীয়া অঞ্চ ভাল পায়
অ-অ কনব
হয় অঞ্চলটো জনে য'ত আৰু মানে যাই ভাল পায় চাব লাগে। ভ্ৰমণ কৰিব লাগে ধৰ্মীয়ই ভ্ৰমণ কৰি বহুত অভিজ্ঞতা হয় কৰিব লাগে ধৰ্মীয় ভ্ৰমণ
হয়
অঁ আপুনি ভ্ৰমণত গৈছেনে নাইেই আপুনি পাকৃতিক ধমণ তাৰপিছত বহুত ভাগ আছে ভমণৰ
মাৰ আহ প্ৰাকৃতিক দৃশ্য চাব লাগিলে আমাৰ অসম অ হয়।
হয়।
প্ৰাকৃতিক দৃশ্য চাব লাগিলে আমি আমি মুঠৰ ওপৰত আমাৰ আমাৰ একদম ওচৰিয়া চুবুৰীয়াতে লাগি থকা আহ আমি অৰুণাচলও যাব পাৰো। মেঘালয়ও যাব পাৰোঁ আৰু আমাৰ অসমতে আছে হাপলং। হয় শ্বিলং আমাৰ হাবলঙো পিছপৰি থকা নাই হাবলঙতো যাব পাৰি।
নাই পাৰি।
উম।
আছে চাব লাগে হয়, পাহৰিয়া ভাল লাগে। আৰু পাহাৰীয়া মানে জেগা ভালেই লাগে দেচোন।
হয়।
নদী আছে। গা ধুব পাৰি।
ঝৰ্ণা আছে সেই ৱাটাৰ ৱাটাৰ ফল বিলাক আছে ৱাটাৰ ৱাটাৰ ৱাটাৰ ফলৰ জন জননিয়ে মানুহক বেছি আৰু আহ। হয়। আকৰ্ষণীয় কৰে।
উম। আৰু
আমি পাহাৰীয়া অঞ্চলত ভ্ৰমণ কৰিলে নিজকে কিবা সতেজ সতেজ অনুভৱ
হয় হয় ঠিক কৈছে হয় ঠিক কৈছে। সেনেকুৱা হয়। গতিকে ভ্ৰমণ কৰিব লাগে। টাইম পালে। সময় পালে।
হয় চিন্তা কৰিছ। এইবাৰ এই বাৰষাৰ বাৰিষাৰ বতৰটো গ'লে এবাৰ
কৰ'বাত যাব ভ্ৰমণত।
এটা চিন্তা কৰিছো মই পাহাৰি অঞ্চশতে বিশেষ বিৰোধ ন আমাৰ ওচৰে-পাজৰে যিবিলাক পাহাৰীয়া অঞ্চল আছে তাত
অ' ওচৰে পাজৰে যাব, ঠিকেই আছে যাব লাগে।
আপুনি কিহত ভ্ৰমণ কৰি ভাল পায় এনেতও ভ্ৰমণ বহুত আছে। ত' আমাৰ বা গাড়ী আছে ৰেল গাড়ী আছে। আছে। এৰোপ্লেন আছে।
আছে, আছে। মানে গোটেই কেইটাতে যাব ভাল লাগে আৰু। ট্ৰেইনৰে তাৰ পিছত মই গৈছো।
পূৰ্বতে আপুনি এ, যিবিলাক যিবিলাক ঠাইত ভ্ৰমণ কৰিছিলে সেইবিলাক এ, সেইবিলাক ঠাই জব আপুনি ভ্ৰমণ কৰিছিলে আপুনি কিহেৰে গৈছিলে। ৰেলেৰে গৈছ
মই ৰেলেৰে গৈছিলো, ৰেলেৰে গৈছিলো। হেল্ল'। তাৰ পিছত ৰেলেৰে গৈ ছিলো বাছেৰে
হয়।
দিনৰ এক দিনৰ ভ্ৰমণত গৈছিল।
হয়, আপোনাৰ, আপোনাৰ, আপোনাৰ তাৰে তাৰে অভিজ্ঞতাটো কেনে, কেনে বৰ্ণ কৰিব।
বৰ্ণনা মানে তাৰে বহুত ভাল বৰ্ণনা ভ্ৰমণ কৰি তাৰমানে মই পালো আমাৰ বন্ধুৰ লগত গৈছিলো হৈছে, হৈছে অভিজ্ঞ এটা হৈছে আৰু বন্ধুৰ লগত গৈছোঁ। একেলগে তাৰপিছত উম প্ৰাকৃতিক দৃশ্যৰ মাজত আই একেলগে বনভোজ খাওঁ।
হয়
তেনেকুৱা দৃশ্য চাওঁ, বহুত প্ৰাকৃতিক আমি মনৰ মাজত তাতে মানে ভাল এটা
অকলে আপুনি অকলে অ অকলে ভ্ৰমণ কৰি ভাল পাই নে না লগৰ বন্ধুৰ লগত আহ ভ্ৰমণ কৰি ভাল পায়।
অহ মই মানে ফেমিলিৰ লগতে ভাল লাগে।
হয় হয়।
অ' বন্ধুৰ লগতো ভাল লাগে মানে তেনেকুৱা আৰু অকলে ভাল নালাগে।
হয় হয় ভ্ৰমণ ভ্ৰমণৰ সময়ত বন্ধু বান্ধৱ বন্ধু বান্ধৱী থাকিলে ভাল কাৰণ। অঁ। আপুনি যিখিনি নাজানা বন্ধু- বান্ধৱী হয়তো নিশ্চয় জানে আৰু অ' বাটত যাওক কথা পাতি যাব পাৰে সুন্দৰ পৰিবেশ বৰ আহ সুন্দৰ সুন্দৰ সুন্দৰ পৰিবেশৰ মাজত কটা ভতি বাতি আৰু সেইবিলাকৰ আহ দৃশ্য মনোৰম দৃশ্য উপভোগ কৰিব পাৰে।
উপভোগ কৰিব পাৰে। ভাল লাগে, সেইটো মানে কৰিব লাগে প্ৰতি বছৰে - বছৰে ভ্ৰমণ কৰিব লাগে একবাৰ জুলাই মাহত। কৰিব লাগে জানিব পাৰো উম, গতিকে ভ্ৰমণ দৰে বস্তু কোনো জেগাতে নাই। প্ৰমণ মোৰ কাৰণে বহুত ভাল এটা মানে হেৰি হয়।
মন বিলাকো ভাল লাগে কেতিয়াবা যদি আহ মনত যদি কিবা এটা বেলেগ চিন্তাৰ সোমাই থাকে তেতিয়া ভ্ৰমণ
হোম ভ্ৰমণ বেয়া পোৱা মানুহ নাই চাগে আজিৰ যুগ গত হয় চব মানুহে ভাল পায়।
হয়।
প্রমাণটো। প্ৰাকৃতিক দৃশ্য ইফালে
যিবিলাক আমি দেখো
হয়।
টিভি, মোবাইলত। প্ৰাকৃতিক দৃশ্য সেইবিলাক চাব মন যায় আৰু কেতিয়াবা। তাতে গৈ পালে কেনেকুৱা আৰু অনু স হ'ব।
হয়।
বেলেগ এটা, আপোনাৰো চাগে তেনেকুৱা হয়।
হয়। প্ৰাকৃতিক দৃশ্যবোৰ চালে এনে মানুহক বেগ এ প্ৰাকৃতিক দৃশ্যবোৰে বেছিকৈ মানুহ অ আকৰচন কৰে। মানুহক আ আকৰ্চিত কৰে, আআ। ভ্ৰমণ কৰিবলে
অ আকৰচিত কৰে আৰু আপুনি বহুত বাৰ গৈছে আছে। তাকেই।
তেনেকা হৈছে ভ্ৰমণটো আহ ক'ব পাৰি আৰু আহ
অ, হয় হয়। অ যাব লাগে, যাব লাগে ভাল।
নাই বহুত দো বহুতো নতুন নতুন ঠাইৰ লগত চিনাকি হয়। বহুতো নতুন নতুন ঠাইৰ লগত চিনাকি হয়, ভ্ৰমণ কৰিলে। আৰু জীৱ তাতে আৰু নতুন সাজ-পাৰ বেলেগ-বেলেগ তেহেঁতৰটো বেলেগ-বেলেগ সাজ-পাৰ দেখিবলৈ পাও। ত ক যেতিয়ালৈকে আপুনি ভ্ৰমণ নকৰে তেত এতিয়ালৈকে সেইবোৰ মানে গমেই নাপাবা যে কি
হয়, কি কি আছে কি কি নাই, গতিকে ভ্ৰমণ চব মানুহে আপুনি
উম। ভ্ৰমণ ভ্ৰমণটো আচ' আচলতে আমি কব এক এক কথাত কবও পাৰি সেইটো মানুহৰ এটা অবিচ্ছেদ্য অংগ বুলিও ক'ব পাৰি কাৰণ ভ্ৰমণ অবিহনেতো আপুনি আহ একো অভিজ্ঞতা লাভ নকৰে
নকৰে পৰি আৰু ভ্ৰমণ কৰিব লাগে আৰু সময়ত